অহ
অহ
অহ কোৱা
শুই আছো অহ শুই আছ নে
অ শুই আছিলে ভিতৰত
কিমান লখৰ
শুইনো কি কৰিম বেলেগ কাম নাই নহয়
শুই থোৱাৰ কাৰণে নে এনেই গ'ল নতন ত মাজুলী ত নৰিলেই
নাই যাম বলা অ কোৱা
মাজত
হা তোমাৰ মানে মাততো বহুত সৰু কে আহে
আাগলী গৈছে বোলে ফুৰি লাগে
অ বত ঘমগে
কি
ওচৰত নাই দূৰতহে আছে
অ এতিয়া যাবই ন লাগে ন এনেই গাঁও ফুইবলৈ
আহ আহিছো হয় নি তাপা কি হল
উম
উ
তানিতো ইমান দিন তাত থাকোতে ইমান দিনো আমাৰ ঘৰত আহিব লাগিছিলে মাজুলীৰ পৰা
অ এ হ'ব বেছি কথা কাৰণহে কিবা
উম
ভাত পানী কিহে খালা
দালি পুঠি মাছ দণিকণা মাছ পিটিকা সেয়া
হা',
দণিকণা মাছৰ পিটিকা
অ অ খাই থাকা আ মাছ খুৱোৱা নে কি খোৱা? হয় এনেকা
চিখাই কপাল নাই ন
হয় -হয় মোৰ আছে। আহ',
দৰা পিটা বৰষুণ দিলে ওলাই যাব ন', তে
ন ভালেই হ'ল দিয়া।
উম',
বৰষুণ নাই বাৰু ইয়াত কিন্তু গৰম উঠি আছে।
তাৰ পৰা বৰষুণ নদী পাৰ হবও নোৱাৰা না
হ
বৰষুণ দিলে নদী পাৰ হব নোৱাৰা চাগেন পানী বাঢ়ে নাই।
উম জানো।
তহতে যান নে দাংখনত গৈছিলি নে সৌখনত গৈছিলি।
হা গম মাৰ হা ডাঙৰে অকমান সেই প খ গাড়ী চাই উঠাই ন গাই চাৰ থছে না তাইতে
থিয়ৰি যাবি এই ভিতৰত বহি নাযাবি।
কমাৰত
কি ভয় কি ভয় লগা কথা আছে।
উম
ভিতৰত ভৰিলেহে ৰিক্স
তোমোকৰ তাই ঘাটত নালাগে থিয়হি গ কিবাৰ মতা খপাৰ লগত থিয়হি যাম য ঘৰ তাৰপিছত মাহঁতে কি কৰি আছে।
কাম কৰিছে।
অ' বেংক কামটো।
কৰিব লাগিব যোৱাই নাই।
অ মানহোৰ অ ত পাৰ্চেল টো আহিলে নেকি নাই অহা।
কাইলৈ আহিব।
মোকো ক'বা আক
তই নেযান নাই কৈবেলাকক
এ জানিম কলে কূুৰ্তি এযোৰ অৰ্ডাৰ দিব লাগিব। খালাপ নিজে পাবা মানে ময়ো পাব নালাগে এ
তোৰ কেই- তোৰ তোৰ মন যায় তোৰ তোক ধেৰ দিলে নাজানা কৰিবলে।
ফোনটো লাগি থাকিব তাৰপৰা কৈ থাকিবা। দেই অৰ্ডাৰ দিব লাগিব নিজে নিজৰ বস্তুটো পালাই নহহয় মোৰলৈ আনিব লাগিব নহ'লে নাম্বাৰটো তুমি চেঞ্জ কৰি পেলাই তুমি নিজে দিবা। মোৰ নাম্বাৰটো দি পেলাই উ উ
উম ইয়াহ চেটাৰডে আছে।
আঁহ
পাৰি তেনেকে
পাৰি নহয় কৰি দিবা আক মোৰ নাম্বাৰটো দিলেই হ'ল মুঠতে কৰি দিবা। মোক লাগিব কুুৰ্তি এযোৰ কুৰ্তি যদি নাথাকে, যি পায় আৰু সেই ফৰক চৰক এটা চেমড এযোৰোকে দিবা নহলে।
কুৰটি আছে কুুৰটি। উম। কোটি আছে বোলো।
ঘূৰ্তি আছে বাৰু চাই না বুজাই দিবা দিবা যিটো দেখা।
উ এতিয়া গৰম এতিয়া গৰম দিনতো পগে ভাল
তই মোক কৰি দিব লাগিব আজি।
ছৰ্ট ভকটো বেছি ভাল হ'ব
উম অই নিকো অঁ পঢ়াত বহা নাই কিয়? তাৰপৰা কোৱা ল'ৰাটোৱে ইমান চিঞৰে অ আআআ চিপসে আনি দিয়া কিমাননো খাবা অ আম খাই খাই আমনি লাগিছে আৰু
উম ছু ছু ছু ও ও বেমাৰ আক পুৰা আম খায় খায়।
আজি আমাৰ দেউতা অ অ আআআ শুৱা
টেণ্ডাৰ এটা
অ অ।
চাৰিটা বজাত যাম ওলাই ও-লাই
অ।
বগীতৰা ইউনিভাৰ্চিটি ইচ্ চেণ্টাৰলে তাৰপিছত কি আৰু তাৰপিছত ৰাতি সোমাম আৰু
অ নটা বজাত হি হি।
উম, নাপায় দে
উম নটা দশটা-দশটা তাৰপৰা চাৰে দশটা বজাত কৰিবা দশ মিনিটৰ পিছত ৱহে জাগ
দাদা শুইছো নে উম। হেচ্ছ ইয়া ইয়া লা লা ল হা ছিট্ অহ্।
হাহ কোন আলহী আছে নি কোনবা?
নাই আমাৰ ঘৰৰ কেইটা আছ ঠিক আছে।
অঁ, ঠু ঠু ঠু ঠু লেচুতটো এটাই হ'ল খাব নাপালোয়েই
তোৰ অফিচত বেকগ্ৰাউণ্ড ছেটআপ কৰিব লাগিব। তই এইবোৰ নেজানো তোক সেইকাৰণে মই নাইয়ে কোৱা। ত কৰি লাভ নাই, নোৱাৰো যে সেইকাৰণে নকওঁৱেই মই।
কিটো?
বেকগ্ৰাউণ্ড ছেটআপ কৰিবলে
হি হা হা, কেলে নো?
ডাটা কম খাব তেতি বেয়া।
বাদ দিয়া। মোৰতো নাযায় নহয় নো বন্ধতহে? সব বাদ দিয়া। উম। ৰিচাৰ্জ কেনেবাকে ভৰাব পৰা হলে অই।
কি?
এই ৰিচাৰ্জ টো বুলি ভবা পৰা হলে।
দুইশ টকা পালিচোন?
উম ক'পা পাম
দুশ চল্লিশ
সেইটো পইচা নহয় সেইটো পইচা এ
বাইছ দিন পাবি
ফাল্টু
অ আ বাইছ দিন পাই গলি বিন্দাছ ভৰাই ল'ব লাগে
উম হয়
পাছফালে কি হয় আক
তোমাৰ কথা মোৰ ৰ মাই
কি
উম একো নহয় মোৰ একদম ভাল নালাগে
কত ভালাগে
তোমাৰ কথা কিছুমান ভাল নালাগে মো
পাই গলি আও
একো মাজুলী ল'ৰা পৰা নাই তুমিহে পাইছা ছোৱালী ক'বাত
মই এনেও নাই পোৱা তই ম মই ঘৰ আছো মাজুলীত গৈ চাই ফুৰিছ ল'ৰা
ঘৰত নাথাকো ফুৰিবলৈ আহিলে লৰাছোৱা নহয় ন কথা কবলৈ আহা হা
কি আহ মাৰি থাক তোক মই কৈছিলো নহয় কিবা এটা নি
অ
সেইটো মনত ৰাখিবি আকৌ দেই
কিটো
তোক মই শন্নি মেছেজত কৈছিলো নহয় কিবা এটা
কৈছিলা মই এতিয়া সেই, হেৰিয়াত সোমাব। ব লাগিব গৈ পেলাই দিয়া, মানুহ আছে কি কৰিবা, মই ৰাস্তাত আছোহি। কি মাত ইফালেও যাব নোৱাৰি সিফালেও যাব নোৱাৰি, ৰাস্তাত গ'লে বাইকৰ মাত, মানুহৰ মাত।
হ'ম। ‌
থাকিম বাৰু মই এনেও। মই ৰুমত সোমাই আছোঁ ঠেং ন লগা ক'লে।
থাক। থাক।
ওম এতিয়া আগফালে আছে। নবৌয়ে ইমান‌ তানকে কথা পাতে যে, মুখখন বন্ধই নকৰে।
দাংকাটি নে, মানে হেৰি, আমাৰ সেই ল'ব নিচিনা, দাংকাটি।
হা? হা?
আমাৰ‌ নবৌও তেনেকুৱা। একদম তাই ব্লা! ব্লা! ব্লা! ব্লাকে থাকিব। ছাগলীটোৰ অ', ছাগলী মুখৰ গতে। বেল‌ বেলাই থাকে।
টক টকায়ে থাকে। কিনো গাই থাকে, একেটা কথাকে! মই কেনেকুৱা?
তই ত আকৰী, তই বেঙি, তই আকৰি বুলি কও মই। বঙি আকৰি। তই এনেই থাক, থাকিব লাগে। খাব লাগে।
একো ভাল নহয়, আজিৰ যুগত ভাল নহয়। অ'হ!
অ বাটিইয়া হ'লে চোৱা। সেই মুখ চোকাজনীকে চাই আহাগে যোৱা। উম তোমাৰ মই এনেও পচন্দই নহয়। আগতে ভাল দেখিছিলি এতিয়া পুৰণা হলো যে, এতিয়া, সেইকাৰণে মানে, নিচাটো গুচি গ'লগৈ। আগতে মই কেনেকুৱা নাজানা যে! এতিয়াহে তুমি গম পাইছা চাগে, মই আকৰীয়ে নে কিয়ে নে।
তই আগৰ পৰাই আকৰী। প্ৰথমৰ পৰাই আকৰী।
তই আকৰি কাৰণে তো, তোক পতালোঁ। তই আকৰি কাৰনে তো, তোক পতালোঁ না? তই আকৰি আছিলি কাৰণে ত' তই পতিলি না। তই সেইকাৰণে টো পতিলি না, তই বেঙি আছিলি যে। ক'ত পতিলেহেতেন। ‌
লাকি কেলে পতিছিলে তোমাৰ লগত?
তাই আকৰী।
কি?
তই আগৈ
তাই তাই কি এ তাক আকৰি আকৰি সেইকাৰণে তাই দহটা ল'ৰা ভাল পাই থাকে আকৰি নাই নাপায়।
উম।
ভাল দুপ খাবলে আহা।
উ আহ।
কৈছো নহয় ভাল এজনী পটাই লোৱা। চাই ল'বা মোক সেইবোৰ কথা শুনাই নাথাকিবা।
তহঁতৰ সৰু মাই কেতিয়া বিয়া হ'ব?
চোৱা মুখ নোচোকা চোৱা তুমি ভাল চোৱা হেৰি চোৱা আ চাই থাকিবা।
তহতৰ সৰু মাই কেতিয়া বিয়া হ'ব?
উম।
কেতিয়া বিয়া হ'ব? সৰু মাই ‌ কেতিয়া বিয়া হ'ব? গম পাইছো বেয়া বুলি সৰু মাই কেতিয়াই বিয়া হ'ব?
হল নহয় আৰু হ'ব নেকি?
সৰু মাই কেতিয়া বিয়া হবা বোলো
ফালটো কথা কেলে কৈ থাকা?
কি ফাল তো ত সৰু মাই ল'ৰা চোৱা নাই জানো?
ফকতিয়া।
কি ভাবিব দিয়া,
মোৰ ফাল্তু,
উম',
মাকে, আহ উম',
আহি গ'ল আৰু লৰাবিলাকে আহিছে, আকৌ ঢালি আহিছে। ইয়ে পোৰা শিল-ডল ভাঙি আহিছে। মাত শুনিছ নাই,?
হা',
মাত শুনিছ নাই?
অ ', শুনি আছো।